অঁ কি কৰিছা
এ ঠাই গ যাম শি আছো দেই কি কৈছা
এনেই আছো।
অ অ খাৱা-বোৱা হ'ল নাই?
খোৱা- বোৱা নাই খোৱা।
অ নাই পোৱা নি? অ মই খালোএ। অ অ মই খালোএ খালোএ। খাই পৈ এতিয়াই এই বাহিৰত বহি আছো আৰু ইমানহে গৰম।
সেইটোৱেতো।
অপাৰ কাম ধান্দা কেনকা চলিছে?
গৰম যেনেকে কৈ সেই একো কামেই কৰিব পৰা নাই দেখোন।
আজ গছ
তোমাৰ কি কৰিছা?
উম মই এতিয়া এনে বহি আছো দেই। উ সেইটয়ে সেইটোৱে এই আজি ৰ'দটো বেছি চোকা হয় একম মানে দিনত দেখিছিলা নাই একদম বাহিৰলৈ চাবই নোৱাৰেদম চকুকেইটা একদম মানে মূট খাই যায় ওলাই যোৱটো বাদ দিয়া।
সেই অ সেইটোৱে সেইটোৱে।
যাম বুলি ভাবিছিলো এইটো যোৱাই নহ'ল নহয়। ৰ'দটোৰ কাৰণে
তাকে মই অ কিবা ফুৰিব যোৱা মানে ভ্ৰমণ কৰা বিষয়ে পাতিম বুলি ভাবিছিলো বাৰু তোমাৰ লগত কিবা ফুৰিবলৈ যোৱা।
কি কৰিব যাম বুলি ভাবিছা নি?
অঁ মানে এনেই নহয় কৈছোঁ আকৌ তুমি ফুৰিবলৈ যোৱা মানে ফুৰিব যোৱাৰ কথা ক'লা যে?
লগৰ লগৰবোৰ পালে যাবলৈ পাৰি কি কৈছা?
বলে হেল্ল'
অঁ অঁ শুনিছোঁ শুনিছোঁ হেল্ল' হেল্ল'
হেল্ল'
শুনিছো
অ মাততোনাই অহা
শুনিছা নাই এতিয়া শুনিছা নাই হেল্ল' অ শুনিছা নাই
তোমাৰ মাতটো অহা নাছিলে
অ অ জানো কি হৈছে এই অ অ এইকেইদিন এনেকুৱা হৈছে কিবা ডিষ্টাৰ্ব দিছে লগৰবোৰে ফোন কৰিছে মোক নাপাইছে নহয় একদম নে কৰ কাৰণে অসুবিধা হৈছে উম কি মানে আমি কি কথা পাতিছিলো সেই ভ্ৰমণ মানে ফুৰিবলৈ যোৱাৰ কথা পাতিছিলো হয়নে হা হা
এই সেইটোৱে কলো সেইটোৱে ফুৰিব যাবা এতিয়া আৰু নাই আৰু সেই হেইকেইখনলে গ'লে হ'ব আৰু জানে এই আমাৰ বুজিচানে
আহ কোনফালে আকৌ
সেই অৰুণাচলৰ এই কিবি এই অৰুণাচলৰ কিবাকিবি চত বিলাক আছে ন এগাল মান হৈ গ'ল আজিকালি তকচিতা কিবা কিবি
তাকে সহঁতে টক্সিতা ইফালে তোমাৰ অহ
ছিলে ন মই টকসিলা বুলি কলো
অ' অ অ তাকে সিফালে দীগাৰো আছিলে
ঐ ডিগাৰুঅ অনাই সেইবিলাকতো এতিয়াএৰিমবুছা নাই অসমৰ মানুহৰপুৰা ভিৰ হৈ আছে চান অসমৰ মানুহ বিলাকে মানে পুৰা ভৰ্তি হৈ থাকে বুলে
অ সেইটয়ে সেইটয়ে
প্লেন এ প্লেন এটা বনাইছো যাম বুলি লগৰ তিনিজন চাৰিজন যাব
অ অ হয়নে মানে হেৰি লং জাৰ্ণি নে মানে হা হা
নহয় তালৈ নো কিমান তিনিচুকীয়া টাউনৰ পৰা বেছিদুৰনহয় ন কিমান বাৰু সেই অৰুণাচল ৰিজৰ্ট বিলাকত আছ ক মই কিন্ত জানা নাই
অ, অ শুনিছোঁ শুনিছোঁ
অ অ মই কিন্তু জানা নাই মই কিন্তু জাননা নাই সলৈও জোৱা নাই মানে আজিলি
তাকে তাকে মই ক'ত গৈছো বা অ নাই পোৱা নাই পোৱা ময়ো
সেই পাঁচ ছয়বছৰ হৈ গ'ল চাগে মই এখনলৈ যোৱাই নাই আজিকালি- আজিলৈকে মানে যোৱাই নাই।
ইাৰ ফালৰ পৰাই দূৰৰ দূৰ জেগাত দেৰিিলো শ্বিলং গৈছো। ছিকিম গৈছো, দাৰ্জিলিং গৈছো কিন্তু- ত সেই ওচৰবিলাকলৈ যোৱাই নাই। তুমি বিশ্বাস কৰিবা নাপা আজিলৈকে তোমাৰ এই ঢলা শদীয়া দলংখনো দেখা নাই আজিলৈকে- তিনিচুকীয়াটা থাকেই অ মই সেই পিনে জোৱোই
অ এই আচলতে মানে কি হয় যাওঁ বুলি ক'লেও-
অ আচলতে মেইন কথা সেইবিলাক সেইবিলাক- মেইন কথা সেইবিলাক কাম নাথাকে ন। সেই কাৰণে মানে সোমাই পিনে যোৱা মানে আকে ঢলা, শদিয়া দঙখে দেখি নাপালো ঢলা সদিয়াও নাইছো এপিনে তোমাৰ- বগী, বিলখনো নাইথকা ভয় বুজ জান ন হাঁহিবা কললে তুমি-
হিই হিই নহয় নহয় আচলতে কি হয়। মানে কি হয় মানে কি হয় প্লেনিং কৰা নহয় ন। কিছুমান মানে পক কিছুমান জেগালৈ হয় পটককৈ গুচি যোৱা হয়। মানে আৰু কোন যোন ভাল আ যাওঁ বুলি কয় কিছুমান কেতিয়াবা কাম থাকে মানে সেনেকে যোৱা নহয় আৰু হয়নে।
স সেইটো আৰু আৰু এতিয়া মানে তেনেকা- এ ব্যস্ত হৈ যাম ন এতিয়া- এই কণ মান এইবিলাক- নহয় সেইবিলাক কৰিব অ স- সেইটোৱেই তাকে ভাবিছো এই গৰমৰ দিনতে যাওঁ নেকি বোলো তোমাৰ সেই অৰুণাচলৰ কোনোবাএখনলে
অ' অ আৰু মানে এইকেইদিনটে যাবা আৰু-
এ অ অ এই জুলাই মাহতে জুলাই মাহতে যাম গলে সেইটো এইটোৱে জোতাই মাহটো এটা অকনমান ছুটি দিনতে মিলাই মেলি ল'ব লাগিব আৰু- গোটেই কেইজন মানে চানডে দিনতে যোৱা হ'ব আৰু সেইটোৱে একচুৱেলি মানে মন চানডে দিন তাত যাব। তই হলে বেছি ভাল আছিলে কাৰণ তেতিয়া ইমান মানে ভিৰ নালাগে ন এতিয়া চানদে দিনটোত চবৰে- ই থৰাসত পৰা কলেজ যোৱাবলাকো তোমাৰ বা অফিচ যোৱ বিলাকো হয় নে ছুটি পাইতো সেইদিনা মানে তোমাৰ সেইদিনা মানে বেছি ভিৰ লাগি যায় আৰু
অঁ সেইটোৱে সেইটোৱে
সেই লগৰ কেইটামানে কৈছিলে মানে তাতে কৈছে এই দেওবাৰ দিনা যাব নোৱাৰি বোলে এই ৰাস্তাতে বোলে বহুত- টাইম লাগি যায় যিটো ট্ৰেফিক জাম লাগে নাম বাৰ পেলেট চাবা চব অসমৰ গাড়ী বোলে চব- মোৰ ৰেছটেছন
উম সেইটোৱে নকব আৰু এই গৰমত এতিয়া ভিৰ লাগিব আৰু তাত যিমান ৰিজৰ্ট হ'লেও কি হয় ভিৰ লাগেই মানে। মানে কেইবাখনো আছে তথাপিও তাৰমানে অ
অ সেইটো মানুহ বহুত ন যিতু গৰম। যিতো গৰম পৰিছে যাবই আৰু বস্তুবিলাকৰ তাত অকণমান দামো বুলি শুনিছোঁ ব মানে যিটো ৰিজনেবল হয় তাতকৈ অকনমান বেছি বোলে মানে মানুহবিলাকে কোৱা মতে আৰু যিবিলাকে কৈছে তাহাঁতে কোৱা মতে একো নাই বোলে একো নাই বোলে একো নাই এদিনে যাম টোপোলা ভাত খাই আহিম
সেই তাকে তো ঘৰত ত সদায় খাই থাকা ন বা মানে এনে ওচৰে পাঁজৰে এইখিনি খায়ে থাকা ফুৰিব গলেও কিবা এটা খোৱাতটো ভাল লাগে ন কিবা
হয় ঘৰত লাগিল তুমি তাতে মানে বেছিকৈ মানে বনাই খোৱা তাতকৈ কম দামতে হৈ যাব কিন্তু কেতিয়াবা এ বাহিৰ খোৱা লগৰ পালেটো মানে মজাটো বেলেগ আৰু
সেইটোৱে সেইটোৱেই এ তেনেকে খোৱাটো বেলেগ ন ভাল লাগে আৰু বহুত দিনৰ পিছত ফুৰিবলৈ যোৱা হয় লগৰ বিলাকৰ লগত অ সেইটোৱে
অ আ পিছৰ বছৰ বছৰ হৈ গল যোৱা কৈছোৱেই দেখোন সেইটো এই মানে এতিয়াও যে কলেজৰ লগৰ মানে
অ অ
এ আমাৰ অফিচৰ কাষৰ অফিচতে হয় আক মই গম পোৱা নাছিলোঁ নহয় কেইদিন মানে মোক ফোন কৰিছে হা মোক ফোন কৰিছে তই তোৰ মাততো শুনা শুনা লাগিছিল মই কৈছো মই কেনেকে হল এ মোৰ ওচৰে পাজৰে শুনা শুনা লাগিছে বোলে ক'ত আছা আগফালে অফিচত আছ দে অ বাহিৰলৈ ওলাই গলো চা বোলে তাক দেখিছো আৰু বোলে মই ইয়াতে কৰো নহয় বাপৰে মানে ঘপকে লগ পাই গলো ভাল লাগিছিল আৰু ইয়াত মানে মই কি বুলি কয় নিওঁ নতুনকৈ জইন কৰিছো ন আগতেটো বেলেগত আছিলো
অ অ সেইটো হয়
হম হম হম সেইটোয়ে সেইটোৱে তাৰপিছত সেই তেনেকে আৰু মানে সদায় এতিয়া পাই থকা হয় আৰু তাক তেনেকে তেনকে প্লেনিং কৰিছোঁ বোলো যাওঁগে এতিয়া সিওঁ চানডে ছুটী পায় ময়ো চানডে ছুটী পাওঁ সি কৈছে মই নোযোৱা নাই বোলে গোটেই কেইখনলৈ গ'লোয়ে বোলে
অ
এখন এখন দুখনহে বাকী আছে বোলে তাৰ পিছত কৈছে যোনখনলে নাই যোৱা সেইখনলে যাওঁ বোলো এইবাৰ মইতো এখন নাইযোৱা বোলো হাঁহিছে আকৌ তেনেকে কওঁতে মৰি আছিলে বুলি
তেন্তে ফুৰিব যাবা আৰু লগৰ বিলাকৰ লগত ন
সেইটো এইটো ভাবিছোহে এইটো চাওঁ কি হয়
যাব লাগে আৰু লগৰ বিলাকৰ লগত আৰু সেনেকে সময় পোৱা নাযায় ন
অ সেইটো সেইটোৱে মানে যোৱাটোত কথা আছিলেই এতিয়া তাৰ মানে প্ৰব্লেম এটা হৈ আছে লগৰ
অ অ সেইটো কথা
মানেফাৰ দুমাহৰ মানে চেলেৰি পেণ্ডিং হৈ আছে কথাটো হোৱা নাই।
অ' অ।
সেইকাৰণে যে নহয় বোলো হব বোলো সেইখন লৈ লওঁ বোলো। কৈছো তাক এতিয়া লৈ ল বোলো পিছত দি দিবি নিদিলো নাই বোলো সেই নহয় ককাই বোলে।
হাঁইহ!
এনেকে কৈছে ক।
অঁ অঁ!
ঔকে ঔকে। আৰুতো এতিয়া তোমাৰ গৰলে যাওঁ বুলি মাৰিছা নাই তোমাৰ যাব পাৰি বুইছা নাই। অকমান দূৰবিলাক তিনিচুকীয়াপা দূৰবিলাক ধৰা এতিয়া তোমাৰ শ্বিলং টিঙৰ শ্বিলং টিলঙৰ মানে এইটো চিজন নহয়টো।
উম! উম!
তোমাৰ এপ্ৰিল মে তাৰপিছত এপিনে ছেপটেম্বৰ অক্টোবৰ তেনেকুৱা টাইমত সেইমতে তোমাৰ গৈ ভাল লাগে মানে সেই ফিল্ডটো পোৱা যায় মানে বুইছানাই।
সেইটোৱে সেইটোৱে মও তাকে গৈ নাইপোৱা শ্বিলং সেইবোৰ মানে অৰুণাচল ফালে গৈ পোৱা নাই মোও একেই আক।
নাই মই ত তোমাৰ দুচত শ্বিলঙতে আছিলোঁ ন।
অ! অ! অঁ অঁ বুজিছো বুজিছোঁ।
মই মানে তেতিয়া ভাবিছ যে মানে তোমাৰ ৱেফত বিলাকত চালে লিখা থাকে ন তুমাৰ মাৰ্চ এপ্ৰিল মে বা এইবিলাক তুমাৰ চেপ্তেম অক্টোবৰ বুলি লিখা থাকে কি বা বুলি ভাবিছো হা তাত থাকোতে মানে গম পাই গ'লো বুইছা নাই। এতিয়া তোমাৰ কি হয়, এতিয়াতো তোমাৰ। জুন জুলাই মাহত মানে বৰষুণ চৰষুণ বহুত বেছি হয়তো। আৰু মানে সেইপিনে শ্বিলঙৰ পিনেতু